হেল্ল
অ নমস্কাৰ
অ নমস্কাৰ নমস্কাৰ কি কৰি আছা
এয়া ওলাই আহিছো তুমি
এয়া মইও অকন ওলাই আহিছো
অ
যি গৰম আহিছে
তাকেইতো ঘৰত থাকিবই নোৱাৰি
উম সেয়া তাকে ভাত চাত খালে
খালোঁ খালোঁ তুমি
ময়ো খাই পেলাই অকণ ওলাই আহিলোঁ ৰাস্তা ফালে অকণমান
উম বাকী এতিয়া কি কৰি আছা তুমি
মই তোমাৰ বিজনেচটা সেই মই কেমেৰা এটা কেমেৰা নহয় ড্ৰোন এখন আৰু কেমেৰা এটা লৈছিলো
অ
তাকে বোলো মাথাদালে কামেই কৰা নাই এ এনেই ললো এনেই লৈ ললো লাগি আছে
একো নাই ঠিকে আছে ভালে কৈছা মইতো সেইটো কৰিয়ে ইমান বছৰ চলি আছো ফটোগ্ৰাফী কৰিয়ে
হয় নেকি তুমি কেতিয়া ললা কেমেৰা?
মোৰ তোমাৰ মোৰ তোমাৰ হ'ল আজি তিন বছৰ মান এতিয়া নকৰা হলো দেখিয়ে তোমালোকে গম পোৱা নাই
অ
বহুত আগতেই মই এইবিলাক কৰি থৈছিলো।
অ আচ্ছা হেৰি ধৰিলেত দ্ৰোন দ্ৰোনো ওৰাছিল নেকি?
মই ড্ৰোনহে কিনা নাছিলো তোমাৰ কিনিম কিনিম কে লাষ্টত নোৱাৰিলোগৈ কিনিবলৈ বহুত দাম।
অ মই তাকে বোলো নিকনৰ কেমেৰা এটা কিনিলো।
উ উম।
তোমাৰ লেন্স এখন লেন্স এখনো কিনিলোঁ তোমাৰ
তুমি বিয়া চিয়া মাৰিবা ফটো চটো এনে মাৰিবা জানাতো।
ফটো শ্বুটো মানে ধুনীয়া মই শিকা আছিলো তো কচিং লৈছিলো।
হয় নেকি?
কচিং গৈছিলো কিন্তু মানে কেমেৰা কেইটা আৰু দোনখন ললোঁ।
উম।
কিন্তু তোমাৰ এতিয়া মই মানে একো বিয়া চিয়া হেৰিয়ে পোৱা নাই, কনটেকে পোৱা নাই।
ফাৰ্ষ্টতে সৰু সুৰা ফটোশ্বুট পালে মাৰি থাকিবা পইচালৈ নাযাবা ধৰ শিকাতো হ'ব।
সেইটোৱেত অ।
তাছত তোমাৰ সেনেকে সেনেকে সৰুটোকে মাৰি মাৰি তাৰপিছত কি কি লেন্স লাগিব বিয়াৰ ভিতৰত মাৰিলে কি লেন্স বাহিৰত মাৰিলে কোনটো লেঞ্চ এইবিলাকত জানে চাগে চব নিজৰ হলে ভাল আৰু ভাড়ালৈ আনিলে আগত তুমি দিনটোৰ কাৰণে ভাড়া দিব লাগিব বেলেগৰ পৰা আনিলে।
অ।
সেকাৰণে নিজে লৈ থলে গোটেইখিনি বস্তু ভাল।
ভালে অ।
মই তোমাৰ এতিয়া এই এইবিলাক এৰি দিলো ইউটিউবতহে এতিয়া চিনে চৰ্ট ফিল্ম বনাই আছো আও।
অ এনে কি কেমেৰা চেমেৰা লাগিলে ক'বা মোক।
অ জনাম দিয়া মোৰ তোমাৰ আছে বাৰু কেমেৰামেন আমাৰ ইয়াৰে।
অ বাকী ড্ৰোন কেমেৰা নহ'লেও ড্ৰোন চ্ৰোণ
উম অত অ ড্ৰোন তুমিতো জানা ন ড্ৰোন
চলাব জান অ
তোমাৰ ড্ৰোন ফুটেজ কেইটামান লাগিছিলে বাও মোক।
তুমি তুমি মোৰ ইউটিউব চেনেলতটো চাবাচোন এনে ডিজে আৰ হেৰি ফৰ চছেভেন বুলি মাৰি চাবা।
হয় নেকি?
অ তাৰ মোৰ একাউণ্টটো চাবা তুমি মই মানে ইউটিউবত ভিডিঅ' দিওঁ। ট্টনত বনোৱা ভিডিঅ' বিলাক।
অ চাই লম দিয়া ভালে। এডিটটো কোনে কৰে তোমাৰ?
এডিডটো মইয়ে কৰো।
নিজে কোৱা ন?
নিজে কৰো নিজে কৰো।
উম ঠিকেই আছে।
এ পোৱালি এটাক ৰখাইছিলো এডিট কৰিবলৈ ইয়ন মানে ফটোৱা কৰে এডিট বিলাক।
ভাল নোৱাৰে ন চবে নোৱাৰে বাও এইটো।
মানে অকণ ব্লেক এণ্ড হোৱাইট নিচিনা কৰি পেলাই।
কষ্ট দিব লাগিব তেতিয়াহে তুমি ভাল ভিডিঅ'টো পাবা।
সেইটোৱেটো অ।
এ ফকতৰ ভিডিঅ'টো বনি নাযায় ব নিজে নিজে।
উম।
মোৰ তোমাৰ ড্ৰোণৰ চোত কেইটামান আছে তুমি লৈ দিবাচোন মই তোমাক ফোন কৰিম।
অ ঠিক আছে। তুমি মোক কেতিয়া লাগে ক'বা?
এইমানে মোক গান এটা আছিলে গানটোৰ কাৰণে শ্বুটিংটোত ড্ৰোণ লাগে।
অ
আছিলে, সেইদিনাখন ড্ৰনখন তোমাৰ এই গছত লাগিলে।
অ
তাৰ পিছত এটা চাইড ভাঙি গ'ল।
অ। এতিয়া, এতিয়া, এতিয়া ৰিপেয়াৰ কৰিলেটো বহুত পইচা লাগিব।
নিজে আঠা-চাঠা দি চালোঁ।
অ'
নাই নৰখে, আকৌ সেইখন নতুনকে কিনিব লাগিব। সেই পাৰ্টটো, বডিটো।
অ
বৰ দাম পৰিব এই।
বহুত দাম পৰে অ। সেইটোৱেতো অ' আকৌ ইমান পইচা এটা ক'ত পাবানো পতককে।
উম' তোমাৰটো কি ডিজেয়াৰ এইটো ন ডন
ডিজেয়াৰ অ, এ ধেৰ ল'লে গে মোৰ পৰা। মোৰ পৰা তোমাৰ সত্তৰ হাজাৰ ল'লে।
অ, লবই ড্ৰণৰ দাম আছে বাৰু, তোমাৰ পৰা বুলিয়ে নহয়। ডিজেয়াৰ কোম্পানীতো ড্ৰণ খিনি দাম ভাৱেই।
অ, এনে ড্ৰণখন এনে ভাল নে।
ভালে-ভালে ধুনীয়া কোৱালিটি দি আহি মানে।
অ।
মোৰ ডিজেয়াৰ মিনি টু আছিলে মোৰখনৰ নাম।
অ।
তোমাৰ মইয়ো বিক্ৰী কৰি দিলোঁ বাৰু মাজতে মই সেইবিলাক তোমাৰ পৰিস্থিতি বেয়া হৈ গৈছিলে।
সেইটোতো অ।
চব বিকি দিলোঁ। এতিয়া নাই বাৰু মোৰ তাত একো খালি জানো আৰু অলপ নলেজ।
এটা কাম কৰিবা নহ'লে তুমি কনটেক্-চনটেক্ ৰাখি পেলাই, মোৰ কেমেৰা কেইটাকে লৈ যাব পাৰিলা হয়।
তুমি মোৰে চুট কৰিব পাৰিবা।
অ।
কেমেৰামেন এটা দৰকাৰ হৈ আছিলে। তুমি এদিন মই মোৰ শ্বুটিঙৰ জেগাত মাতিম আহিবা।
অ, ঠিক আছে।
তোমাৰ ড্ৰোনটো আনিবা, কেমেৰাটো আনিবা। চাবা কেনেকে, কেনেকে, কেনেকে কৰোঁ। তাৰপিছত পাৰি যাবা দিয়া তুমিও কৰিবলৈ মোৰ লগতে।
অ।
পিছে মোৰ শৰ্ট ফিল্ম খিনি চাইছানে নাই তুমি?
শৰ্ট ফিল্ম দুখন নাম চাইছিলোঁ।
উম।
উম' মজা-মজা ধুনীয়া বনাইছে, পাৰিছে পাৰিছে।
উম' মইয়ো এতিয়া সেই কৰি আছোঁ।
অ, এনেই এতিয়া শ্বুটিঙৰ কাম চলি আছে, শ্বুটিঙৰ কাম চলি আছে নেকি?
উম' কৰি আছো তোমাৰ। আজি ৰাতি শ্বুট নাই বাৰু, কাইলে মানেহে ল'ব চাগে ৰাতি শ্বুট আছিলে।
অ। ক'ত, ক'ত, ক'ত, ক'ত কৰিছে গৈ শ্বুটিং?
এই তোমাৰ মই চাপৰি ফালে কৰিছোঁ আৰু ৰাতি তোমাৰ মানুহ এঘৰত কৰিলোঁ।
অ'হ এনে হেৰি এনেকুৱা বেলেগ কিবা হায়াৰকো মাতিছো নেকি?
নাই নাই তোমাৰ মোৰ গাঁৱৰ লগৰ দুটামান আছে আৰু ছোৱালী দুজনী মান আছে।
অ।
সেনেকৈ মাতা নাই আকৌ সিহতক মাতিলে তোমাৰ পইচা লয় যে।
সেইটোৱেটো অ।
ফাৰ্ষ্টতে নিজে বনাই চাই লওঁ যদি ইমান ফেমাচ নাহে নহয়
অ।
তাৰ পিছত মই এনেকে কাৰোবাক মাতিব লাগিব আৰু ফেমাচ মানুহ।
অ, তুমি যদি প্ৰথমতে যদি হেৰি
গৈছে কিন্তু মোৰ যিটো মানে কষ্ট কৰিছো ন সিমানখিনি ভিউছ আহিছে আৰু।
সেইটেতো কষ্ট কৰিলে পাবাই ফল।
মিলিয়ন তোমাৰ দু তিনিখন চুলে মিলিয়ন।
মিলিয়নত তিনিখন বেছি।
উম।
অঁ।
বাকী হাড্ৰেড কে এনেকা আছে আহে আহে ভ ভিছ বিলাক আহি আছে বাৰু।
অ
কিন্তু সেইয়াও তোমা চ কষ্ট কৰিব লাগিব খালি।
কষ্ট কৰিব লাগিব সেইটোতো।
আকৌ নিজে লিখো মই শ্বুটিঙৰ কাহিনী বিলাক নিজে লিখিবও লাগিব।
নিজে লিখিবও লাগিব শ্বুটিং কৰাবও লাগিব।
উম।
তোমাৰ ধেই কষ্ট হয় দেখোন।
হয় বাওঁ। অ, মাজতে মোৰ ভন অ শুনাচোন তোমাৰ এ, মোৰ খুৰা ছোৱালীজনীৰ তুলনী বিয়া হ'ল মানে তোমি মানে তুমিয়ে কৈ দিব পাৰিবা তাত।
অ দিয়া ঠিকে আছে মই কৈ দিম।
বিয়া কামটো।
পইচা পাতিটো কথা এ কিবা এটা মিলাই ল'ম আৰু ন।
অ সেইটো তুমি মিলাই ল'বা আৰু কিবা এটা।
অ লগৰে হয় যেতিয়া আৰু।
ভিডিঅ' ভিডিঅ' কৰিব লাগিব ফটোও কৰিবা
অ অ আৰু দ্ৰোনচোন দ্ৰোন নালাগে নেকি?
নালাগে নালাগে এই তোমাৰ বিয়া ঘৰত ৰুমটো সৰু।
অ আচ্ছা।
দৌন উৰাব নোৱাৰিব চাগে!
নোৱাৰি অহ সৰু জেগা হ'লে ভাল নহয় দৌনটো।
উম। সেইকাৰণে তুমি ভিডিঅ' কৰিবা ধৰক ফটোও মাৰিবা।
অ।
লগত আৰু এটা লৈ আনিবা লাগিলে।
এটা লৈ যাম দিয়া।
উম। মাক কৈ দিবা তেতিয়াহ'লে।
অ এ বিয়াখন কেতিয়া এনে?
এই তোমাৰ আগষ্ট ন তাৰিখে
আগষ্টৰ ন তাৰিখে নেকি
উম
দিন আছে বাৰু তো
আছে আছে এতিয়া তোমাৰ মানে কি কয় এ সেইদিনাখন ৰিচিপশ্যন দিব খালী
অ
এনে বিয়া উঠিব তোমাৰ অহা সপ্তাহত
আচ্ছা
আকৌ পইচা পাতি এনেকা তোমাৰ বৰ্ত পৰিছে দেখি অলপ দিন ৰখিব
ৰাখিব অ
বাকী কৰি থাকা তুমি সৰু সুৰা ফটোশ্বুট বিলাক ৰাখি লবা
অ ৰাখিমেই ইহঁতক এনো ফটো এনেকুৱা ভিডিঅ' বনাব লাগিব নেকি
মই তোমাক কণ্টেক্ট এনেকে পালে জনাই দিম দিয়া কোনবাই চুট তুত কৰিব হলে এই মেকআপ আৰ্টিষ্টৰ শ্বুটবিলাকো আজিকালি কৰে নহয় কেমেৰামেনে
গম পাইছো গম পাইছো
সেইবিলাকো কৰিব পাৰিবা তুমি
মই দুটামান কৰিলো এনেকুৱাকে মেকপআৰ্টিষ্টৰ
কৈছিলা উম উম এনে সেইটো বিষয়ে পাৰিবাই তেতিয়াহ'লে।
উম'
আৰু তুমি বিয়া চিয়া মাৰিছা নহয় ন?
বিয়া চিয়া মাৰা হৈছে বাৰু তে
উম উম এতিয়া ডাঙৰী বিয়া ছিজনটো গ'ল বাও
অ
তুলনি বিয়া হে পাবা এই কে মাহ মান
অ
ডাঙৰ বিয়া আকৌ অহা বছৰলে আহিব
অ
বিয়া চিজনতে পইচাটো গোটাই থবা আও
গুৱাই গোটাই থব লাগে আৰু।
উম' ভাল ধুনীয়া ডাম হেভি, হেভি বিয়া কেইখন মান মাৰি দিবা।
অহ'
ধুনীয়াকে চলি যাব পাৰিবা তুমি।
সেইটো টো অহ'
বাকী মই, উম'
তাকে বোলে হেৰি তুমিও কবা মোক মাজে মাজে।
উম' উম' মোৰ পালে এনেকে জনাই থাকিম তোমাক, মোকতো ড্ৰোণৰ চোত টোত তুমিয়ে কৰিবা এতিয়া বাবা শৰ্ট ফিল্মৰ।
অ' অ' ঠিক আছে অহ'।
গানৰ শ্বুতটোতো কৰিবাই বাও,
অ'
তাৰপিছত এনেকুৱা কিছুমান শ্বট লাগে ন, পথাৰৰ জেগাটো ওপৰ বা শ্বটটো ল'লে ভাল লাগে মানে।
ভাল লাগে অ'।
সেনেকা ড্ৰন চত।
মানে তো তোমাৰ ভিডিঅ' বিলাকত অকন অকনকৈ মানে ড্ৰণৰ যদি শ্বৰ্ট এটা মিলাই দিয়া।
উম।
ভিডিঅ'টো কিবা ধুনীয়া লাগে না চাবলে।
ভাল লাগে অহ দেখি।
উম।
মুখন আৰু এই বেয়া থাকিলে, আৰু আমাৰ টিমত থকা ড্ৰনখন। ভাঙি আছে আৰু।
অ।
এখন ঠিক কৰিব পৰা নাযাব চাগে, অৰ্ডাৰ হে দি থৈছো ৰ ৰ'বা লগাব পাৰি নে নোৱাৰি
অ।
যদি পাৰি ত' ভালে, নোৱাৰিলে আকৌ ড্ৰন এখন কিনিব লাগিব।
কিনিব লাগিব অহ।
খৰচেই হৈ থাকে, আগতে সেইদিনাখন কেমেৰা মেনটোৱে কেমেৰাত লেন্সখন তোমাৰ ধূলিত সোমাই গ'ল।
অহ।
লেন্সৰ ভিতৰত ধূলি সোমাই গ'ল, তাৰপিছত সেইকাৰনে আকৌ চাফা কৰিছো।
অ' এই লেন্স বিলাকৰ বহুত দাম পৰে ন।
উম দাম লয়।
বহুত দাম পৰে মোৰ তোমাৰ এখন লেন্সহে অনা হৈছে।
উম। আৰু কেই শ মান লা-লাগিব চাগে তোমাক?
উম।
মই তোমাৰ জনাই দিম। তুমি দু, ড্ৰনৰ কাৰণে ফোন কৰিম তুমি এ জনাই দিবা হা।
অ ঠিক আছে ঠিক আছে, তুমি বিয়াখন বিয়াখনৰ হেতো যে কলা যে,
অ' অ'
বিয়াখন তুমি কবা মোক কেতিয়া হয় হেৰি হয়, ফোন ফোন এটা মাৰি দিবা।